হেল্ল' অ।
অ কি কৰি আছা?
অ ঘৰ কাম কৰি আছো দিয়া তুমি কি কৰি আছা
ময়ো পিয়াঁজ কাটি আছো
পিয়াঁজ কাটি আছা নেকি
অহ
আচ্ছা অ কি কি ঘৰৰ কাম শেষ হল তোমাৰ
অ ঘৰৰ কাম শেষ হল এতিয়া একো কুকিং কৰি আছো তোমাৰ
অ মোৰ হোৱাই নাই দিয়া মই এতিয়া কৰিয়ে আছো ঘৰৰ গোটেই কাম শেষ কৰিল নে
অ গোটেই কাম শেষ হৈ গল বি ধান জাৰিলো ঝাৰু লগালো আৰু এতিয়া বতাহ খাই খাই মানে
থাকে ন
অ শেষৰ নহয়
উম হয় দে দেখাতটো নালাগেই কিন্তু তোমাৰ শেষে নহয় সেইটোতো হয়
মানে উলাই থাকে কাম কাপোৰ যদি বিচনা ধৰা হৈ যে যায়‌ এতিয়া ঘৰ চাৰিব লাগে ঘৰ জাৰলে কাপোৰ আছে সেনেকে মানে চলিয়ে থাকে
উম ঠিকেই ক'লা এতিয়া সেইকাৰণেই তো মোৰতো শেষে হোৱা নাই ৰাতিপুৱাই উঠিছ উঠিছিলো এতিয়ালৈকে শেষেই হোৱা নাই কাম তোমাৰ এতিয়ালো তোমাৰ ঘৰ সাৰিব আছে ছে
সেইটো
উম তুমি সাৰা মু সাৰিলা নে
নাই নাই বনাইছো
অ অ কি খানা বনাই আছা ন এতিয়াতো মই এতিয়া বনোৱাই নাই দিয়া মোৰ ঘৰৰ কাম শেষ হলে মই মানে উম ঘৰৰ ওচৰৰ কামটো শেষ কৰিয়ে বনাওঁ খানাটো দিনৰ সেইকাৰণে আৰু এনে কাপোৰ চাপোৰ ধোৱা নে
আহ ধু মই তুমি
ময়ো ধো কালি যোৱা কালিয় তোমাৰ এই আমূতি চোৱা গ'ল ন এ সেইকাৰণে তোমাৰ যোৱা কালি বহুত কাপোৰ ধুইছো
উম কালি বেছি কাম আছে
উম উম হয় তুমি ধুই
অহ মই মই মানে অলপ চলপ চাফ চাফাই কৰিছিলোঁ তাৰপিছত আৰু এনেই ফুৰিবলৈ ওলাই গ'লোঁ
অ ফুৰিবলৈ গৈছে নেকি নাই নাই মই যোৱা নাই কালিতো দিন তো ঘৰতে কাম কৰি আছিলো ইমান কাম কৰিছো ইমান কাপোৰ ওলাইছিলো এ বিচনা চাদৰ তোমাৰ ঘৰৰ এই পৰ্দা আৰু বহুত চভা কভাৰ এইবোৰ চব ধুইছো কালি গোটেই ধুইছো।
অ গোটেই কাম উম
উম সেইটো তুমি ধোৱা নে মাজে মাজে এনেকুৱা তুমি বিচনা চাদৰ সেইবোৰ ধুৱা নে
মই মানে অ যেতিয়া মা নাথাকে তেতিয়া ধুব লাগে আৰু। তেতিয়া ধুই দিওঁ আৰু এনে হলেই মই নুধো অ এনে মায়ে ধুৱে।
মইয়ো মায়ে ধুৱে কেতিয়াবা মই মানে অহ মোৰো মানে কালি মা নাছিল সেইকাৰণে মই ধুইছো এনেতো মায়ে ধুৱে। তোমাৰ ধুই কিনে ইমান আৰু তোমাৰ বেছি চাৰ্ফ টো লাৰি থাকিলে তোমাৰ এই হাতো পোৰা একদম এইটো হয় যায় পাত পাতল হৈ যায় তোমাৰ এ ছাল ছাল অ সেনেকুৱা হৈ যায়। সিমান কালি ধুইছো কাপোৰ আৰু এনেকে ধোৱা অভ্যাস নাই ন মোৰ।
অ হাত চাত বিষাই যায়।
উম হাতো বিষাই যায় ককাল চকাল চব বিষাই যায় মাহঁতে কিমান ধুৱে। ন এতিয়াই গম পালো যেতিয়া নিজে ধোৱা যায় তেতিয়া গম পাই যে অ- সেইকাৰণে - তুমি আৰু কি কি কাম কৰা মায়ে হেল্প কৰি দিয়া- উ কাপোৰ চাপোৰ মেলা অ কাপোৰ মেলি মোৰ না কাপোৰ ধোৱাতো অলপ ভালে লাগে দিয়া মোৰ কাপোৰ মেলাটো একদম মোৰ ভাল নালাগে এলাহ লাগে- হয় কাপোৰ মেলা কামটো মই নকৰোৱে কেতিয়াও-
মই মেলি দিও ক্লিপ লগাই দিওঁ-
অ তুমি এনে কামত মানে কি কাম কৰি বেছি ভাল পোৱা?
মই এনে মই শুই থকা কাম বেছি ভাল পা-
অ শুই থকা কাম বেছি ভাল পোৱা।
অ-
নহয় এনে ঘৰৰ কামটো এনে কি ভাল পোৱা?
অ এনে এনে একো নকৰি বেছি ভাল পাওঁ।
অ একো নকৰি ভাল পোৱা নেকি
অ কেতিয়াবা এনে কেতিয়াবা এনে এ কুকিং কৰি ল বাছ আৰু ৰাতিপুৱা বিছনা পাৰি দিও সেইটো -
অ বাচন-
বাচনো ভালে লাগে ধুই।
অ অ সেইটোয়ে। ভাল মানে তোমাৰ গৰম দিনত ন কাপোৰ ধুই আৰু বাচন ধুই বৰ মজা লাগে কিন্তু। পানীতো লাগি থাকিল ন সেইকাৰণে।
অ কিন্তু এনে এনে যদি বেলেগ কিবা দিয়ে তেতিয়াহলে মোৰ ভাল নালাগে।
হয় ঠিকেই কলা সেনেকুৱাটো মোৰো ভাল নালাগে ইমান।
উম
আৰু এনেইতো তোমাৰ মই বাচন ধুই বেছি ভাল পাওঁ কিন্তু -
অ গৰম দিনত।
উম তুমি এনে কাম চাম কৰা মানে কেতিয়া পৰা শিকিছা সৰু পৰাই শিকিলা চাগে!
সৰুৰ পৰাই কৰি আছো।
অ এনেই কিমান বয়সৰ পৰা শিকিলা অ মই তোমাৰ সৰুতে মানে মায়ে যেতিয়া মানে কিবা কিবি কো কৰি থাকিছে- ন আমি যেতিয়া আমাৰ মাৰ হেল্প কৰি দিছিলো তেতিয়া সৰু থাকোতে অলপ চলপকে তেতিয়া মানে বৰ ভাল ইণ্টাৰেষ্ট লাগিছিল ন কাম কৰাতো সৰু থাকোতে সেনেকে -
আৰু তাৰ পিছত আৰু ভাবিলো যে কিয় কৰি দিলোঁ।
উম'-উম', হয়। তেতিয়াৰ পৰা কৰাৰ পিছত শ শিকিলো এতিয়া শিকাৰ পিছতো নিজে কৰিবই লাগিব এনেকুৱা হয় গল। হয় ন? আগতেও উম হয় সৰু থাকোতে চবেই চাবা চোন সৰু-সৰু পোৱালীয়ে ঝাৰু চৰু মাৰি
ঝাৰু ঝাৰু চব লগাই দিয়ে অ', তাৰ পিছত ম পিছত যাই কাৰণে ভাব কিয় শিকি গলো ন
উম', হয়। ঠিকেই ক'লা সেইটো সেইকাৰণে ইমান এতিয়া মানে এতিয়া এনেকুৱা লাগে যে এতিয়া হয় ন?
অ', ময়ো সেয়ে ভাবো আজি ভাবি আছিলোঁ।
হয়। উম', কি ভাবি আছিলা? উম'-উম', হয়, ঠিকেই ক'লা তুমি। আৰু কেতিয়াবা ন মোৰ মন গ'লে মই মনে নিজে বনাও তোমাৰ খানা চানা। কিবা-কিবি, কিবা বনাব মন গলে। তোমাৰ চাওমিন-চাওমিন ম'ম'-চ'ম' তেতিয়া মই নিজে বনাওঁ তেতিয়া মোক কোনোবা ক'বই নালাগে মই নিজে বনাও।
অ', মই কেতিয়াবা হেই বনাও কিন্তু ম'ম' বহুত টান পাওঁ বনাবলৈ বহুত
অ'-অ', হয়, ম'ম'তো মই বলে ভাল পোৱা মই মানে খাই ভাল পাওঁ ম'ম' সেইকাৰণে মই তোমাৰ এই ম'ম' তো তোমাৰ এ এইটোয়ে তোমাৰ ইজি আছে ম'ম' এনেকুৱা নহয় মই মানে ইউটিউবৰ পৰা বন ছিলো চাই কিনা, ইজিয়ে আছে তোমাৰ। অ', সেইটোয়ে উম'-উম', সেইটোয়ে তোমাৰ ম'ম'ত তমাৰ যি-যি চব্জি দিব পাৰা সেইটো দিব পাৰা তোমাৰ কোৱাচ দিব পাৰা তোমাৰ গাজৰ এ আটা কবি সেইবোৰ দি কিনা বনাব পাৰা আৰু চুপ বনাইছিলো সেইবোৰ দিয়ে তোমাৰ। ভাল লাগে।
আচ্ছা।
উম'।
ভালে লাগে টেষ্টি লাগে চাগে ন খাইলে? অ, ঠাণ্ডাত দিনত বেছি ভাল লাগে এই কিতা বস্তু।
উম'-উম', হয় ঠিক কলা তোমাৰ মই এইবোৰ তোমাৰ এ তোমাৰ মানে ঘৰৰ কাম
ঠাণ্ডা দিনত পাৰি বনাব কিন্তু গৰম দিনতে বেছিয়ে। অলপ বৰষুণ অ-অলপ বৰষুণ দিলেও মানে বনাব পাৰি এনেককাা টাইপ আৰু কিন্তু গৰম পৰি থাকিলে ইচ্ছা নাযায়। কিচেনত সোমাই থকা।
সেইকাৰণে গৰম থাকে ন কিচেন? কিচেনত আৰু সোমাই থাকে আৰু গৰম লাগে কিবা-কিবি চবজি সেইবোৰ তোমাৰ এই গেছৰ এইটো দি ভাপ আহি থাকে। এ ইমান গৰম লাগে তেতিয়া।
অ', তেতিয়া বহুত গৰম লাগে সেইকাৰণে ময়ও বেয়া পাওঁ।
উম সেইকাৰণে ময়ো বেয়া পাওঁ মোক ভাল নালাগে এনেকুৱা। গৰমৰ দিনত নবনাওে মই কিচেনত ইমান নোসোমাও সেইকাৰণে ঘৰৰ কাম কৰু এনে।
অ', এনে ময়ো কৰু ঠাণ্ডা দিন বেছি হেৰি ভাল আৰু।
আৰু তোমাৰ ঠাণ্ডা দিনত আৰু এটা আ ঠাণ্ডা দিনত পানী চুবই নোৱাৰি যে।
অ', সেইটোৱেতো।
অ', সেইটো অ', আৰু দিগদাৰ তোমাৰ পানীও চুবলৈ উম'-উম', পানী চুব নোৱাৰি ইমান ঠাণ্ডা লাগে ন? ঠাণ্ডা দিনতো কম্বলৰ বাহিৰতে ওলাব নোৱাৰি এনেকোৱা লাগে ইমান ঠাণ্ডা লাগে ন বেছিকে ঠাণ্ডা দিলে
অ বেছিকে ঠাণ্ডা দিলে অ সেইটো ঠিক আছে কম্বল টো লৈ কেনে বাহিৰত যাও
উম উম হয় ঠিকেই কলা তুমি
নেক মানে কিতিয়াবা ভাব আহে
উম উম হয় ঠিকেই গ'ল এতিয়া আৰু মোৰ কামটো শেষ হোৱাৰ পিছতয়ে খানা বন বস্তত কৰিম
অ আৰু খানা বনোৱাত টাইম লাগি যায়
কি বনাই আজি
ম ভাত দালি আৰু পনীৰ
পনীৰ বনাইছা অ মোৰো আমাৰো বহুত দিন হ'ল পনিৰ খোৱাই নাই
পনিৰ এনে কেনেকে বনোৱা তোমালোকে
পনিৰ মই ফ্ৰাই কৰি বাদামৰ লগত বনাও
বাদাম মগজ দি কেনে। কেনেকে মগজটোক কেনেকে দিয়া?
এই গ্ৰাইণ্ড কৰি গ্ৰাইণ্ডাৰত এইটো কৰি কিনে পি- চি কিনা তোমাৰ গুৰি কৰি সেইটোত দিম। অ অ পানীত ভিগাই কিনা তোমাৰ তাৰপিছত সেইটো কৰি কিনে দিও, পিয়াজো গ্ৰাইণ্ড কৰি দিও আৰু বিলাহী দিও।
আৰু মগজটোক ফ্ৰাই কৰি দিয়ে নে?
অ অ ফ্ৰাইও কৰো, তোমাৰ ফ্ৰাই কৰিলে ভাল লাগিব নহলে গোন্ধাই এনে। কেঁচা কেচা ন সেইকাৰণে।
আগতে ধুই কেনে ফ্ৰাই কৰিম ন?
নহয় মইতো ডাইৰেক্ট তোমাৰ এ কি কৰি গ্ৰাইণ্ড কৰি কিনে তোমাৰ তাৰ পিছতে ফ্ৰাই কৰো তেলত।
আ ষ্টেপ বাই ষ্টেপ কোৱা মোক। মানে নাই মই বনাম এতিয়া সেইকাৰণে সুধ- দিলো। অ কোৱাচোন কেনেকে বনাই?
সেইটোয়ে তুমি কি কিহৰ লগত বনাই আছা এতিয়া?
মগজ দি বনাম ন?
অ সেইটো তুমি এ তোমাৰ তোমাক যেনেকুৱা ভাল লাগে ন মানে আমাৰতো এনেকুৱাই বনাও, তোমাৰ এই ডাইৰেক্ট মিক্সাৰত এই গ্ৰাইণ্ড কৰি কিনে, তাৰ পিছত এই তোমাৰ ফ্ৰাই বনাও। আৰু পিয়াজ চিয়াজোও তোমাৰ গ্ৰাইড কৰি দিও একেলগতে ।
অ মগজ তোক ভিজাই লোৱা ন?
উম উম অলপ ভিজাব লাগে।
আতচ্ছা।
পিছতে সেইটো কৰো, ভাল লাগে খোৱাতে। আৰু তোমাৰ বিলাহী দিও বেছিকে। উম বিলাহী দিও, পিয়াজ দিওঁ,
আৰু
আৰু এই শুকান জলকীয়া দিও।
অঁ আৰু
সেইটোৱে আৰু কি নিমখ হালধি সেইবোৰে দিওঁ আৰু ইমান বেছি আৰু একো নিদিওঁ।
আৰু সেই নহৰু দিয়া নে?
নহৰু নিদিও আমি আমি পনীৰৰ লগত মানে নহৰু নাখাওঁ সেইকাৰণে।
নৰু পৰে নে এনে নহৰু দিয়ে নে নহৰু আদা?
নহৰু আদা দিয়ে, তোমাৰ নহৰুতো নিদিয়ে চাগে মই ইমান ভালকে নাজানো মায়ে ভালকে জানে। মই এবাৰ দুবাৰে বনাইছো তোমাৰ।
অ'। আচ্ছা, ন আদাটোটো। দিয়া ন?
উম উম কেতিয়াবা মানে আমি। ঘৰত মাংস নাখাও ন, তেতিয়া পনিৰে খাওঁ। তেতিয়া তোমাৰ আদা কিনে মনা। হয় ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি। দিয়া ৰাখা।
অঁ অঁ।